হেল্ল' হেল্ল'।
হেল্ল' হেল্ল' শুনিছেনে আপুনি হেল্ল'।
শুনিছো মই
আপুনি কিহৰ কাৰণে ফোন কৰিছিলে মোক আজি।
হ মই ফোন কৰিছিলো এই খোৱাৰ ৰেচিপি এটা সোধোঁ বুলি আপোনাক
অঁ অঁ অঁ কিহৰ ৰেচিপি
মানে অ'টছৰ পৰা এটা ৰেচিপি বনায়। অ সেইটো জানিব বিচাৰিছো। কেনেকৈ বনাই ময়ো ভাবিছোঁ বনাই খাম বুলি।
হয় মানে এইটো এনে বেিকেল মানে ব্ৰেকফাষ্ট আমি খালি অট খাবলৈ বহুত বেয়া লাগে হয় ন। যিহেতু মানে একদম মানে বিজলীয়া টাইপ তেনেকুৱা লাগে। মোৰ বেচিকেলি মই বহুত বেয়া পাওঁ মানে, ওচ খাই কেনে? মোৰ বহুত বেয়া এটা এক্সপিৰিয়েঞ্চ আছে ছ'। ম মানে হে‌ অথচ খালি অথচ খিনি খাব লে বেয়া লাগে। কৰো, অথচ টো, কি কয় এইটো ভয় পাছতে গ্ৰাইন কৰি ল ও অথচ টো‌। লগতে যিকোনো ভেজিতেবুলচ মগো, অ পিয়াজ। হওক জলকীয়া হওক যিমানখিনি গ্ৰীণ ভেজিটেবলছ গ্ৰীণ আৰু যে মানে ফ্ৰেছ ভেজিটেবলছখিনি। এ গোটেইখিনি গ্ৰাইন্ড কৰি দিওঁ। তাৰপিছত গ্ৰাইন্ড কৰি কেনে পেষ্ট এটা বনাই লওঁ। পেষ্ট বনোৱাৰ পিছত আমি সেই কৰোঁ, কি কয় টো অলপমান মানে ৰাউণ্ড শ্বেপত এনেকুৱাকে মানে বনাইকেনে, অলপমান শ্লাইটলি কেৰাহীটো তাতে গৰম- গৰম হোৱাৰ পিছত, অলপমান তেল দিকেনে জাষ্ট তাতে মানে সেকা টাইপ কৰোঁ‌ আৰু, যিহেতু মানে হেল্দি- অ'টছ হেল্দি হয়। মগু হয়, হেল্দি হয়। ছো মানে হেল্দি ব্ৰেকফাষ্ট বনাম বুলিয়ে মই মানে তেনেকুৱাকে ফ্ৰাই কৰোঁ। তেলটো একদম কমকে দিওঁ। কমকে দিকেনে, অ' জুইটো অলপ সৰুকে দিকেনে, ছিমত দিকেনে ঢাকি থৈ দিওঁ। যাতে সেই অ'টছ, মগু যিখিনি মানে ভেজিটেবলছ দিয়া গৈছে, ‌ সেইখিনি যে সিজিবৰ কাৰণে, মই অলপ সময় ঢাকি থৈ দিওঁ। ঢাকিকেনে যেতিয়া মানে তেতিয়া অলপ পিছত আকৌ মানে উলটাই দিওঁ। ব- ব- মানে বেলেগ চাইডেদি এইটো সিজিবৰ কাৰণে। আকৌ তেনেকুৱা কে মানে অ'- টেন- টেন- টেন মিনিটছত- টেন নহয় ছৰি, ফাইভ মিনিটছৰ ভিতৰত মানে হৈ যায় আৰু। ইজি হয়। ৰেছিপিটো মানে অ' আপুনি আপোনাৰ অ' কোনবা মানে চিনাকি দুজনে মানে স্কুলত টিফিন দিব লাগে। সিহঁতকো আপুনি সেইটো ৰেচিপি শ্বেয়াৰ কৰিব পাৰে আৰু। আৰু তেনেকুৱা। হয় - হয় - হয়। অ' হয়। আপুনি মোক এয়া- আৰু অ' মোক আপ- মানে অসমীয়া আপোনালোক ৰ যোনটো মানে ফেমাছ, মানে ৰেচিপি হয় সেইটো ক'ব পাৰিব নেকি? নে যোন- যোনে মান- যোনটো মানে চবে ভাল পায় খাইকেনে, যেনেকুৱা হ'ল মাটি দাইল, আৰু আপোনাৰ হ'ল এই
মাটি দাইলটো বাৰু আমাৰ মই এদা অ' মাটি দাইলটো ময়ো খাই ভাল পাওঁ।
হয় - হয়।
এ চবে বেলেগ - বেলেগকে খায়। কিছুমানে মা টিমাহটো কেঁচাকে ফালি পিনে খায়। যোনটো কেঁচাৰ কেঁচা দালি কিন্ত আমি আকৌ মাটিমাহ গোটা-গোটাকে ভাজি লওঁ। গোটাইপিনে অলপকে মানে ৰোষ্ট কৰি পেলাই, যোনটো কয় মানে সেইটো গোটাই - গোটাই অ' মানে কেৰাহী গৰম কৰি তাতে অলপ সময় কিছু সময় ভাজি পেলাই মানে বহুত বেছি ভাজিব নালাগ কে হেৰি হৈ যোৱাকে, এটা মুখত যোনটো ভাজে তিল যেনেকৈ ভাজে ঠিক তেনেধৰণে অলপ ভাজি পেলাই তাৰপিছত ফালিব লাগে যোনটো জাতত ফালে ন জাত যোনটো মাটিমাহ ফালা জ হেৰিটো গোটাকৈ ভাজাৰ পিছত ধুনীয়া অলপ ঠাণ্ডা হ'ব দিব লাগে ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ জাতখনত লাগে যেতিয়া ধুনীয়াকৈ ফালা যায়, পাৰা যায় হোৱাৰ পাছত আমি কাৰহা বুলি কয় মানে ত অলপ এ মান কিছুমান ফালি দিয়াৰ পিছত মাহটো অলপ কিবা ধাৰ টাইপ এটা বস্তু থাকে তো সেইটো যাবৰ কাৰণে হয় আমি, যে ঢেঁকী থাকিলে মানে ঢেঁকী যাৰ ঘৰত আছে আমি। ঢেঁকিত মানে ইয়ে কৰি দিয়ে কাঢ়ে বুলি কয় অলপ মানে গুৰি নোহোৱাকৈ ওপৰে ওপৰে ঢেঁকীৰ চাপটো মানে তাত অলপ সময় দিয়ে মানে যাতে তাৰ ওপৰৰ যিখিনি থাকে অকণমান ওলাই যাব দিয়ে বা যদি নাথাকে তেতিয়াহ'লে আমি কি কৰোঁ বা গ্লাছ এটাত লৈ পেলাই কম পৰিমাণে অকণমান ডাঙৰ গ্লাছ তালৈ বেলনা মাৰিডালে দি অলপ মানে মানে তাত দহ পোন্ধৰ এাৰানে এে কোপ দিয়াৰ পিছত তাৰৰা এটা পাউাৰ নিচনা অকণমান অলপ ওলাই যায়েইটো লেতে লেতে আৰু ফাটি যাব ভ ফটাই দিব নালাগে। অকণমান হেৰি
অ অকণমান হয়
বছি ধুনীয়া হয় মানে ডাইৰেক্টকে দি দিলে মানে খোৱাৰ টেষ্টটো নাথাকে মানে ডাঠ এটা থাকে সেইটো গুচি যায় গুচি যোৱাৰ পিছত তাৰপিছত আমি সেনেকে মানে হয় কেৰাহীত দি পেলাই আজিকালো কুকাৰত দি পেলাই বনায় খায় তাৰপিছতে হয় কেৰাহীত নহ'লে কুকাৰত য'তে দিয়ে আৰু ধুনীয়াকৈ নহৰু তেল দেছি ভাল লাগে মানে যোনটো তেল মৰা যায় তো নহৰু তেলত মানে উতলাব লাগে লাগে নহৰুৰে তেল মাৰি পেলাই উতলাই দিওঁ উতলাই যেতিয়া দালিটো বেলেগ দালি যেনেকৈ সিজোৱা যায় তেনেকৈ সিজোৱাৰ পিছত ধুনীয়াকৈ হৈ যায় হৈ যোৱাৰ পিছত আমাৰ খাৰ খাওঁ ন আমি খাৰ কলৰ খাৰ তো খাৰটোতো চবৰ থাকে তাকেই মান যিসকলে খাৰ খায় তাতে অলপ খাৰ দি ল মান ধু কোনো খালে কিছুমানে মাটিমাহত টেঙা দিয়ে বাছুমানে কলে টেঙা দিলে খাৰ নি দিয়ে আৰু যদি খাৰ দিয়ে তেতিয়াহ'লে টেঙা নিদিয়ে। কিছুমানে দি পেলাই খায় ঔটেঙা আৰু মাটি দাইল এনেকৈ খায় কিন্তু খাৰ দিলে টেঙা দিব নালাগে যিকোনো এটা দিব লাগে ঔটেঙা আৰু মি দালি সেনেকে খায় বহুতে কিছুমানে নাখায় তাৰপিছতে সেই খাৰটো দিয়াৰ পিছত এটা মিহি এটা ধুনীয়া হেৰি এটা আহি যায় আৰু তেনেকেই আৰু খুব খাই পেলাই ভাল লাগে আৰু মই বৰ বিশেষ নাজানো বাৰু ৰেচিপি এই মাটিমাহটো খাই ভাল পাওঁ কাৰণে আৰু এইটো জানো আৰু
অ আচ্ছা আৰু বেলেগ এনে আপুনি কি খাই ভাল প প আৰু বেলে মাটি মাৰ বাহিৰে।
মাটিমাহ খাই বুলি কওঁ মইতো নিৰামিষ খাওঁ সেই এনেকে কচো ঢেকীয়া খোৱা মানুহ মই মই মাছ মাংস ন খাওঁ নিৰামিষ খাওঁ অ সেই মই কছো খাই ভাল পাওঁ আৰু এটা কচু থোৰ যোনটো জাতি কচ যোনটো মানে কচুৰ ঢোৰৰটো কুমলীয়া কোহপাতটো। থঠোৰ বুলি কোৱা যায় সেইটো সেই কচুৰ থুৰটো ধুনীয়াকৈ সেইটোৱেই ক'ব গৈ আছোঁ তো কচুৰ থঠোৰটো মানে বৰষুণৰ ছিজনত বুটলি দিলে বেয়া হয় কিন্তু তেতিয়া মানে অলপ খোজুৱাই। বৰষুণ নিদিয়াৰ টাইমত ধুনীয়াকৈ বুটলি আনিব লাগে বুটলি আনি তাৰ পৰা যিটো আঁঠটো অলপ থাকে ন আঁঠটো অলপ চাই ধুনিয়াকে সৰুকৈ কাটি ল'ব লাগে বা নাকাটিলেও ছিঙি দিব পাৰি ঠিক তেনেকৈ কৰাৰ পিছত ডাইৰেক্ট আমি কি কৰোঁ গাপ দি দিওঁ বা পাততো দিব পাৰি আহ মানে তাতে কেৰাহী এখনত পানী চানী নিদিয়াকৈ ধুনীয়াকৈ গাত দি দিয়া যায় অকণমান সিজাৰ পিছত তাতে তাতে আমি কি কৰিব পাৰোঁ সৰু সৰু যিটো বিলাহী। কণবিলাহী কণ বিলাহী আদা নহৰু থেতেলিয়াই একেলগতে তাতে দি দিব দি দিওঁ তাৰপিছতে বুটটো দিয়া যায়। বুতো দিয়া যায় ধুনীয়া। অলপ সময় সিজাৰ পিছত
ঠাণ্ডা পানী ব্যৱহাৰ কৰে নে গৰম পানী ব্যৱহাৰ কৰে যে পানী দিয়ে
পানী যিকোনো পানী ব্যৱহাৰ কৰিব পাৰি, ঠাণ্ডা পানী, গৰম পানী, হ'লে অকণমান কুহুমীয়া গৰম পানী হ'লে বেছি ভাল হয়।
ঠাণ্ডা পানী দিয়ে তেতিয়া খজুৱা চান্ঞ্চেছটো থাকে বুলি
অ সেইটোৱে সেইকাৰণে খজুওৱাত নখ নহ'বৰ কাৰণে সেই টেঙাটো দিয়া যায়, এই মানে বিলাহী যোনটো সৰু সৰু বিলাহীটো, কণ বিলাহীটো দি দিলে মানে সেই খজোৱা ভাৱটো মানে নাথাকে তেতিয়া। আৰু আগতে মানুহে ক'ব। কয় মানে কচু যেতিয়া কাটিবলৈ যায় কাটোতে বোলে কথা পাতি পাতিব নালাগে কথা চথা পাতিলে খজুৱাই বুলি কয় ত সেইটো বাৰু নাজানো কিমান হয়। ত আছে বা নাই ধুনীয়াকে সিজাৰ পিছত আৰু গাপত সিজাই গৰম ভাপত দিয়া নিচিনাকৈ ষ্টিম কৰ নিচিনাকৈ ধুনীয়াকৈ সিজাৰ পিছত তাৰ পৰা উঠাই মানে আকৌ তেল দিব পাৰি বা একেবাৰেও তেল দি পেলাই বনাবও পাৰি পিছত তেল দিয়া। যায় আৰু কিছুমানে মানে তেল নিদিয়ে কচুত কিন্তু তেল দি খালে বেছি ভাল। মানে খজুৱাই বুলি কিছুমানে বহুতে তেল নিদিয়ে তেলৰ পৰিমাণটো কমকৈ দিব লাগে কচুত সদায় কচুত টেঙা আছেগেয়া তেলৰ পৰিমাণতটো বেছি ছি হ'লে তেতিয়াহে খজতি খজোৱাটো আহে বুলি কয় পিছতো তেল নিব পাৰি বা প্ৰথতে বনাওঁতে বী বেগোক আঞ্জা যেনেক বনোৱা যায় ঠিক তেনেধৰণে তেল আগ পেকেট দি পেলাইও ধুনীয়াকৈ বনাব পাৰি
হয় এনেই চাবলৈ গ'লে প্ৰচুৰ গোট গোটেই গোটেই পাত খিনিয়ে খোৱা যায় যেনেকা কচু পাত খোৱা যায়। কচুৰ উৰি খোৱা যায় হয় অঁ কচুৰ আলুটো খোৱা যায়।
অ আৰু তলি এটা ল লুটতি এটা ওলাই যে লতা লতাৰ নিচিনাকৈ এডাল ওলায় ন লতি বুলি কয় লতি
অঁ সেইটোও খোৱা যায়। হয়েল ক ক অ হেল্থৰ কাৰণেও ভাল স্বাস্থ্যৰ কাৰণে ভাল বুলি কোৱা যায়।
অ এইটো আইৰন তেজ হয় গাত আইৰণ
হয়
আগৰ দিনৰ ম মানুহেতো সেইবিলাকেই খাইছিলে আৰু কচু ঢেঁকীয়া সেইকাৰণে স্বাস্থ্য অৰ্থ পাতি ভাল আছিলে আগ দিনৰ মানুহৰ
হয় মইতো মোৰ আইতাকভ মই হয় হয় আজিকালি অ খায়।
কেতিয়া ওলাব লৈছে গাঁৱৰ মানুহে নাখালেও চহৰৰ মানুহে বিচাৰি বিচাৰি খায় আজিকালি উপকাৰিতাটো গম পোৱা হ'লতো অ নাই উপকাৰিতা বিলাক গম প উপায় নহ ত খালে যে তাতে মানে সেইটোৱে কচুৰ নিচিনা পিয়'ৰটো নাই আৰু বেলেগ ত যিমান মেডিচিন দি পেলাই বনায়। কচুটো মেডিচিনৰ কথাই নাহে তাতে য'তে ত'তে সুঠি যায় একো নিদিয়াকৈ তো তাত কোনো ভেজাল নাই আৰু তো সেইটো কাৰণে মানুহে আজিকালি চহৰৰ মানুহে গাঁৱৰ মানুহতকৈ বেছিয়ে খায় কচু বেছি খায় সেয়াই আৰু
যোনটো অমৰা হয় অমৰাৰ বাকলিও ইভেন অমৰাৰ বাকলি অমৰাৰ সেই কি কয় এইটো পাত অমৰা যোনটো গছৰ পাত হয় অ হয় অমৰা অ কুমলীয়া পাতখিনি মাছৰ লগত বনাই দিছিলে অমৰাটোকে কাটিিকনে চি চাৰিফাল চাৰিফাল কৰি কেনে উ।
দাইলত খায় নেকি বহুতে অঁ খাই বুলি শুনিছোঁ বাৰু মই খাই পোৱা নাই পাতটো খাই পাইছোঁ কিন্তু মই
মই মাছৰ লগত খা বহুত টেষ্টি হয় মানে যেনেকুৱা নৰ্মেল বিলাহীটো ফ্ৰাই কৰি পিঁয়াজ পিয়য়াজ পিয়য়াজ বিলাহী যেনেকুৱা দিয়ে তেনেক নো মানে পিঁয়াজ দিয়াৰ পিছত উমৰাটো দিয়ে অলপমান ফ্ৰাই কৰাৰ পিছত পানী দি দিয়ে পানী দিয়াৰ পিছত যেতিয়া উতলিব ধৰে তেতিয়া মাছটো দি দিয়ে এতিয়া ম যোনটো মাছৰ যোনটো মানে ফ্লেভাৰ হয়টো যেতিয়া আহে মানে তেতিয়া মানে কম্বিনেশ্যনটো বহুত ভাল হয় মানে খুব টেষ্টি হয় খাবলৈ বহুত ধুনীয়া লাগে আৰু আগৰতেো মানুহ বিিলাক এইবিলাক খাই কেনে মানে বহুত ফিট হৈ আছিলে
তাকে তাকে আগৰ দিনৰ মানুহবিলাক ঠিকেই আছিলে আজিকালি খাদ্যবোৰ ভেজাল হ'ল যে তাকে তাকে। অ তাকে সেইটোয়ে। ৰ
দিয়ক তেতিয়া হলে আহ আমাৰ অসময় সময়তটো হৈছেই চাগে
অঁ ঠিক আছে বাৰু পিছত কেতিয়াবা আকৌ পাতিম কিবা জানিব মন গ'লে সুধিম জানিম।